হেল্ল'।
অ', অ', মই শুনিছো, তুমি কি কৰি আছা?
মই আছিলো এনে অলপ বহি পিনে, কি কৰিছা?
হয় হয়, আছো এনে বা
শুনিছা তুমি? হয়, খাই আহিলো চাহ পানী। হয়, খাই আহিলো এইমাত্ৰ চাহ পানী, তুমি খালা?
হয়, হয়, অ', ময়ো খালো, ময়ো খালো, বাকী বতৰ? খালো খালো, মই বতৰ কেনেকুৱা সুধিছো।
অ ', বতৰটো ভালে আছে বাৰু, মানে এতিয়া বৰষুণ দি আছিলে, হয়, শুনা পাইছা?
আচ্ছা।
হয় মানে বতৰটো ধৰা তোমাৰ এ ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছিলে, এতিয়া তোমাৰ বতৰটো বন্ধ হৈছে, অ', মানে কি বৰষুণ টো বন্ধ হৈছে এতিয়া।
অ', বাকী পঢ়া পাতি কেনেকুৱা চলি আছে? অ', আমাৰ ইয়াত বতৰটো বাৰু ভালেই বাৰু, বৰষুণ নাই। বৰষুণ নাই।
অ', আচ্ছা, ঠিকে আছে বাৰু, তাতে ব হয় হয়, শুনিছো তাত টো ভালে আছে দিয়া, অ', পঢ়া পাতি বাৰু ভালে চলি আছে। ঠিকে আছে, মানে তোমাৰ কলেজতো যায়ে আছো দিয়াচোন। অ', দৈনন্দিন হিচাপে ধৰা পঢ়া পাতিতো কৰি থাকিব থাকিবই লাগে পঢ়াতো, যিহেতু আমাৰ জীৱনৰ কি ক'ম আৰু এটা নেৰা নেপেৰা বেৰা মানে সজুলি, মানে কি বুলি ঘৰত নেৰা নেপেৰাকে হয়। উৎস বা সংগ ঠিকে, আমিতো কেতিয়াও পঢ়া শুনাটো ভৰা ধৰা এৰি দিব নোৱাৰো। নে কি কোৱা?
ঠিক কথা ঠিক কথা কৈছে, কাৰণ পঢ়া শুনা বা বিদ্যালয়, কলেজ আদি এইবোৰ নহ'লে আমি আমি আমি সমাজত আচলতে মুখ দেখাব বা আমি সমাজক ওলাব নোৱাৰো আচলতে।
হয়, সচাঁকে একেবাৰে, মানে ধৰা আমি সমাজ এখনত ভাল নাগৰিক হিচাপে গঢ় লৈ উঠিব কাৰনে মানে আমাক মানে শিক্ষাৰ প্ৰয়োজন, বা আমি ভালদৰে পঢ়া শুনা হ'ব লাগে, বা শিক্ষিত অ শিক্ষিত হ'লেহে আমি ধৰা আমাৰ আমি আমাৰ সমাজখনত শিক্ষিত নাগৰিক হিচাপে বা ভালদৰে গঢ় লৈ উঠিব পাৰো, বা আমাৰ দেশখন ভালদৰে আহ', পৰিচালনা কৰাৰ বাবেও শিক্ষিত এজন ব্যক্তিৰ প্ৰয়োজন।
হয়, হয়, হয়, ঠিক কথা কৈছে, আৰু সেই শিক্ষ শিক্ষিত ব্যক্তিজন শিক্ষিত ব্য্ক্তিজন এইকাৰণেই ধৰা আজি গাঁৱত ধৰা কিবা ধৰণৰ তোমাৰমাৰ এটা ভাল এটা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে তেনে ধৰা পালনাম অনুষ্ঠিত কৰা হৈছে। পাল নাম পালনামত আমি ঘোষক, ঘোষক আমি কাক হ'ব দিম নিশ্চয় সি সেই শিক্ষিত ব্যক্তিজনকে আমি ঘোষা খাব দিম।
হয়, হয়, একেবাৰে সঁচা কথা মানে। উ, তোমাৰ আহ ধৰা যিকোনো আহ ক্ষেত্ৰতে নহওক কিয় যে চাবাচোন যেতিয়া মানে এজন অ নেতা আগবাঢ়ি আহে সেই নেতাজনৰ ম মাজত নিশ্চয়। মানে কিবা ভাল শিক্ষা থাকিব লাগিব বা ভাল নেতৃত্ব গুণ থাকিব লাগিব তেতিয়া সেই নেতাজন তোমাৰ নেতা। এই গোটেই দলটোৰ এ, মানে নেতা হিচাপে। তোমাৰ পৰিগণিত হব পাৰে বা এই গোটেই দলটোক তেওঁ পৰিচালিত কৰিব পাৰে যদি তেওঁ শিক্ষিত। নহ'লে হয় তেনেহলে তেওঁক আম কেতিয়াও। তাৰ, হিচাপে মানে তোমাৰ ধৰা আমি। নিৰ্বাচন নকৰিলো হয় নহয়নেে বাৰু। যেনেকে ধৰা তো আমি দেশখনৰ কথাই ল লৈ লোৱা এ, ধৰা। আমাৰ দেশৰ যিজন মুখ্যমন্ত্ৰী হওঁক বা আৰু বিভিন্ন ধৰণৰ নেতা বিভিন্ন বিভাগৰ। এ, তেওঁলোকক মন্ত্ৰী আছে তেওঁলোকৰ তেওঁলোকৰ যদি। তেওঁলোক যদি শিক্ষিত নহলে হয় বা তেওঁলোক যদি আমি নাম বুলি যদি নামি গম নাপালো। হয় যে তেওঁলোকে ভাল কাম কৰিব বা তেনেধৰণৰ। এ, আমাৰ মনত যদি ভাল চিন্তা নাথাকিল নহয় যে আমি যদি। ভাবিলো যে নাই তেওঁলোকে দেশখন চলাব নোৱাৰিব কাৰণ তেওঁলোক অশিক্ষিত। যদি সেই ভাবি লয় তেনেহ'লে অ, আজিৰ সময়ত তেওঁলোকে যিটো ধৰণেৰে আমাৰ দেশৰ মানে চলাই আছে। ভালদৰে আহ বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। তেখেতৰ মানে শিক্ষাৰ কথা ক'বলৈ। যথেষ্ট খিনি মানে আমাৰ দেশৰ বহুখিনিয়ে উন্নতি হৈছে দিয়াচোন যেতিয়া পৰা তেখেতে। ধৰা আমাৰ, এই দেশৰ মানে পদ, চম্ভালি আছে নহয় ন।
হয় তুমি কোৱাৰ নিচিনাকৈ ঠিক কতাই কৈছা বৰ্তমান বাৰু শিক্ষিত, কিন্তু কৰবাত নহয় ক'বাত। শিক্ষিত ব্য্ক্তিসকলেও বহুখিনি ভুল কৰিছে তোমাৰ আ এটা চল উদৰণ আমি যদি দিব যা ৰাৱ চে আজিালি মিন আগত বহুত খিনি তুমাৰ মানে বিখ্যাত হৈ উঠিছিল তেখে আমাৰ ৰিচাৰ্চৰ হকে মাত মাতি। তোমাৰ অ, তোমাৰ এয়াৰপৰ্টত থকা ব পানী বটল এটাৰ দাম কিয় ইমান বেছি বাঢ়ি। সেই পানী বলৰ দামটো দহ টকা হয়ে এনেকুৱা বিভিন্ন ধৰণ মাত মেলিছিল কিন্তু। তেখেতে লাষ্টত কি কৰিলে তেখেতে তেখত কি কৰিলে তেখেতে যিটোৰ আগেনষ্টত মাত মাতিছিল তেখেতেন লাষ্টত। অ, মানে সেই। স, সেই সেই দলটোোৰে সাপক্ষে বা সেই সেই দলটোৰে। দলটোতে যোগদান কৰিবলৈ ল'লে ত শিক্ষিত হ'লেও যেন আমি কৰ'বাত নহয়। বাত বহুিনি ভুল কৰিছো অকল আচলতে মই ভাবো অকল কিতাপৰ জ্ানে যেষ্ট নহয় আমি বাহিৰৰ জগত। আমি চিনি পাব লাগ তেখেত। বাহিৰৰ জগতখন চি পাইছিল যদিও তেখেতে কৰ'ৰবাত নহয় ক'ৰবাত এটা বহুত ডাঙৰ ভুল কৰি দিলে।
হয়, হয় একেবাৰে সঁচা কথা ঠিকে কৈছা তুমি কাৰণ তেওঁ এ মানে ধৰা এটা সময়ত মাত মাতিছিলো। যদিও তেখেতৰ এ পিছত তেখৰ মনতটো হয়তো প গ'ল বা তেনে। ধৰণৰ কিবা ঘটনা হ'ব পাৰে সেইটো বাৰু আমি তেনেদৰে গম নাপাওঁ। অ, সেইটো অ ক ভালকে আমি বাৰু ক'ব নোৱাৰো দিয়াচোন এতিয়া কোৱাাতটো ভুল হ'ব। কিন্তু মই ভাবো যে এখন সমাজখন। ভালদৰে পৰিচালনা কৰ কৰাৰ বাবে সকলো মানুহ মানে শিক্ষিত হোৱাৰ দৰকাৰ। শিক্ষিত কওঁতে মোৰ ত কথা মনত পৰিছে যে আগৰ সময়ৰ যিটো শিক্ষা আছিলে আৰু। যিটো শিক্ষা সেইটো যথেষ্ট পৰিমণে এতিয়া মানে এ তাৰ মাজত যষ্ট পৰি। দেখা পোৱা যায় কাৰণ আগৰ সময়ত যিবিলাক। যিটো শিক্ষা আছিলে তাতে তোমাৰ এই মহিলাসকল যিটো শিক্ষা সেই শিক্ষাটো মানে। এ, যথেষ্ট পৰিমাণে সীমিত আছিলে আৰু আজিকালি যিটো শিক্ষা তাতে তোমাৰ মহিলাাসকলৰ শিক্ষাত যথেষ্ট পৰিমণে চৰকাৰে গুৰুত্ব দিয়ে লগতে তোমাৰ ধৰা সমাজৰ মানুহসকলেও মানে গুৰুত্ব দিয়ে কাৰণ আ, মই এটা কথা ক'ব বিচাৰো যে এখন এ মানে এটা পৰিয়ালত তোমাৰ মহিলা এজনী যদি অ' শিক্ষিত হয় তেতিয়া এই পৰিয়ালটো আগবাঢ়ি যাব পাৰিব বা সেই সমাজখন আগবাঢ়িব বা সেই দেশখন আগবাঢ়িব যদি মহিলা শিক্ষিত নাথাকে থাকে তেতিয়া তোমাৰ না পৰিয়াল আগবাঢ়িব, না সমাজ, না দেশ একোয়ে আগবাঢ়ি না আগবাঢ়িব নোৱাৰিব বা আমাৰ দেশৰো উন্নতি নহ'ব। তুমি কি ভাবা এই বিষয়ে?
হয় হয় আগতে তোমাৰ এইটো বস্তু বহুত আছিল আমাৰ আমাৰ যিটো আমি নাৰী সবলীকৰণ বুলি কওঁ বৰ্তমান নাৰী সবলীকৰণটো বহু পৰিসম বহু পৰিমাণে আগবাঢ়ি উঠিছে তোমাৰ উমেন এম্পাৱাৰমেন অৰ্থাৎ তুমাৰ এই কাৰণে আগবাঢ়িছে কাৰন বৰ্তমানে চৰকাৰে এইখিনি দিছে বৰ্তমান চৰকাৰে বহুখিনি নাৰীসকলক সহায় কৰিছে ধৰা তোমাৰ আত্মসহায়ক গোট কিছুমান খুলিব দিছিলে। আত্মসহায়ক গোট কিছুমান খ-খোলাৰ সহায়ত তেওঁলোকে স্বাৱলম্বী হ'ব পাৰিছে তোলক পইচা দিছে কিন্তু এনেকুৱাও হৈছে তাৰ পৰা তুমাৰ বেয়াওঁ মানে ইতিবাকচক নীত ইতিবাচক দুটা দি দু-দুটা দিশ থাকেতো সকলো বস্তুৰে মানে এইটো হৈছে কিছুমানে যদি তোমাৰ দুটামান ছাগলী পুহিছে বা গাহৰি পুহি নিজৰ এটা ভাল ব্যৱসায় আৰম্ভ কৰিছে। কিছুমান আকৌ এটা আইফোন লৈছে। কিছুমানে আকৌ এটা ফ্ৰিজ লৈছে মানে এনেকুৱা কিছুমান মানে ঘৰুৱা বস্তু কিনি পইচাটো অযথা খৰচ ৰচ কৰি আছে।
হয় হয় একেবাৰে সঁচা কথা ঠিকে কৈছা তুমি মানে এই ধৰা আত্ম সহায়ক যিবিলাক গোট আছে সেইবিলাকতো তেওঁলোকৰ মানে সহায়ৰ বাবে ধৰা আ মানে খুলি দিয়া হৈছিলে ন'। ত' মানে বহুখিনি ধৰা মহিলাই তাৰ অ' ফলত মানে নিজৰ ধৰা ঘৰৰো যথেষ্টখিনি কাম পাৰে বা নিজৰো যথেষ্টখিনি অ' মানে সহায় কৰিব পাৰে, নিজৰ পৰিয়ালৰ খুব পোহপাল দিব পাৰি দিয়াচোন। সেয়ে তাৰ ফলত মানে মই ভাবোঁ যে আজিকালি সময়ত এই মহিলাৰ কাৰণে যথেষ্টখিনি মানে সুবিধা আছে লগতে তোমাৰ শিক্ষা বুলি কলে তোমাৰ আজিকালি যিবিলাক আ, কভিডৰ পিছত অনলাইন শিক্ষাটো যথেষ্ট পৰিমানে এ, উ, প্ৰচাৰ হৈছে। কাৰণ কভিডৰ সময়ত, হয়।
হয় মানে মই ভাবোঁ মই ভাবোঁ যে অনলাইন শিক্ষাটো বেয়া নহয়। অনলাইন শিক্ষাটো ভাল মানে অনলাইন শিক্ষা তেওঁলোকৰ বাবে ভাল যিবিলাক নেকি ই শাৰীৰিক ভাৱে ইমান মানে অ' ক্ষমতাশালী নহয় ধৰা মই তোমাক ক'ব খুজিছো যে এবনবে পাৰ্চন। ত' তেওঁলোকৰ বাবে অনলাইন শিক্ষাটো বহুত জৰুৰী, তেওঁলোকে ঘৰত বহি পঠদান কৰিব পাৰিব আৰু এনেকুৱা অনলাইন শিক্ষাটো আমাৰ নিচিনা নৰ্মেল পাৰ্চনে ধৰক নালাগে। লাগে কিন্তু আমি আমি সেইটোৰ ফলত এলেহুৱা হৈ গৈছোঁ, আমি আজিকালি স্কুল নাযাওঁ, কলেজ নাযাওঁ। আজি যদি তুমি যদি বিদ্যালয়ৰ দিনবিলাক মনত পেলাই হাঁহিব পাৰা ময়ো হাঁহিব পাৰিম। তোমাক ক'ব পাৰিম যে বিদ্যালয়ত এনেকুৱা হৈছিল কিবা হৈছিল হাঁহিব পাৰিম। কিন্তু বৰ্তমানৰ কেইটাই বা আমাৰ আহিবলগীয়া প্ৰজন্ম কেইটাই বা আমাৰে নিজৰ সন্তান কেইটাই তোমাৰ কেতিয়াও মানে সেই দিনবিলাক মনত পেলাই হাঁহিব নোৱাৰিব কিয় হাঁহিব নোৱাৰিব কাৰণ তেওঁলোকে ঘৰত বহি মোবাইলত চাই চাই পঢ়িব আৰু মোবাইলৰ এটা নটিফিকেশ্যনে তেওঁলোকৰ তেওঁলোকৰ মাইণ্ডত যিখিনি সোমাইছিল সেইখিনি ওলাই দিব এটা ইনষ্টাগ্ৰাম বা এটা ফেচবুকৰ নটফিকেশচনে।
হয় ঠিকেই কৈছা তুমি, ঠিকে কৈছা একেবাৰে সঁচা কথা। তাতে লগতে ইয়াতে মোৰ এটা কথা মনত পৰিছে যে আমাৰ ভাৰতৰ যিটো শিক্ষা তাৰ লগত তোমাৰ এ বাহিৰত বিদেশৰ শিক্ষাৰ মানে যথেষ্টখিনিয়ে পাৰ্থক্য দেখা পোৱা যায় ঠিক আছে যে যেনে ধৰা তোমাৰ তাৰ ভিতৰত ক'বলৈ গ'লে বাহিৰৰ শিক্ষা যথেষ্ট পৰিমাণে উন্নত। এতিয়া চাবাচোন তোমাৰ কবলৈ গ'লে উদাহৰণস্বৰূপে এই আমি ধৰা মানে বাতৰি দেখা পাই থাকোঁ বা যথেষ্ট পৰিমে তথ্য পাতি অম সামাজিক মাইডমতো পাই থাকোঁ। যে জাপানৰ যিবিলাক শিক্ষা বা যিবিলাক ধৰা তোমাৰ টেকনলজি সেইবিলাক যথেষ্ট পৰিমানে উন্নত মানৰ আমাৰ ভাৰতৰ তু তুলনাত। নহয় নে মানে তাতে তোমাৰ মানুহ বিলাক ইমানেই বেছি মানে সক্ৰিয় তেওঁলোকে মানে ইমান খিনি ধৰা তোমাৰ যথেষ্ট পৰিমণৰ আৰামদায়ক সজুলি হোৱাৰ পিছতো তেওঁলোকে মানে ইমান খিনি সক্ৰিয় ইমান খিনি কষ্টৰ কাম কৰি থাকে যা যাৰ ফলত মানে তেওঁলোকৰ শৰীৰৰ স্বাস্থ্যও ভালে থাকে যাৰ ফলত তেওঁলোকৰ মনো সতেজ হৈ থাকে তেওঁলোকৰ যথেষ্ট খিনি মানে তেওঁলোকক অ' মানে কি সতেজ হৈ থাকে আৰু সোনকালতে মানে তেওঁলোকে উম মানে বুঢ়া বুঢ়া হৈ নাযায় তেওঁলোকে আৰু খোৱাৰ যিটো ধৰণ সেই সেইটোও তেওঁলোকৰ মানে যথেষ্ট পৰিমানৰ উন্নত মানৰ কিন্তু আমাৰ ভাৰতৰ যিখিনি চাব গ'লে তোমাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি গোটেইখিনি মানে একেবাৰে ভেজালি নে কি কোৱা।
হয় হয় ঠিক কথা কৈছা আৰু মানে মই ভাবোঁ তোমাৰ অনলাইন শিক্ষাটো ল বেয়া কথা নহয় বাৰু ল'ব লাগে কিন্তু তাৰ ফলত তোমাৰ চ চকু কেইটা আমি আমি আমাৰ নিজৰ দৃষ্টিশক্তিটো আমি হেৰাই থকা নাই।
হয় ঠিকেই কৈছা, আমাৰ মানে চকুৰ যথেষ্ট খিনি প্ৰভাৱ পৰি পৰিছে দিয়াচোন যাৰ ফলত তোমাৰ আজিকালি অ' আমি দেখ পাই থাকোঁ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকে চশমা ল'ব লগা হৈছে অ' মানে সৰু বেলেগৰ কথা নকওঁ মোৰ নিজৰ ভন্টিয়ে আৰু কি হয় এ অনলাইন ক্লাছবিলাক কৰি থকাৰ ফলত বা যথেষ্ট পৰিমানে টিভি চাই থকাৰ ফ মোবাইল চাই থকাৰ ফলত আজিকালি মানে এতিয়া তোমাৰ দহ বছৰ বয়সতে তাই চশমা ল'ব লগগীয়া হৈ গৈছে, ত' এইটো এটা ধৰা তোমাৰ বেয়া প্ৰভাৱ হৈ দিয়াচোন মা মানে সকলো বস্তুৰে এটা ভালো দিশ থাকে এটা বেয়া দিশো থাকে ত' বেয়া দিশ হিচাপে আমি গণ্য কৰিব পাৰো, নে কি কোৱা?
হয় হয় মই তুমি কোৱাৰ নিচিনাকৈ যেনেকে ময়ো কৈছিলোঁ যে ইতিবাচক নেতিবাচক দিশ দুটা থাকে আমি সদায় ভাল দিশটো বাচি গ'লে আমাৰ নিজৰ বাবে ভাল, আৰু আমি যতি পেপাৰ নকৰো গ'ম পাইছ আমি আজিকালি তোমাৰ তোমাৰ ইনষ্টাগ্ৰামত বিভিন্ন ধৰণৰ পেজ আছে যেনেকে গুৱাহাটী প্লাছ তোমাৰ মানে মানে তাতে ভালে বাৰু পেজবোৰ মই বেয়া বুলি কোৱা নাই পেজবোৰ বাকী তুমি যিমান যে হ'লে তুমি এটা বাতৰি কাকত পঢ়িলে যিটো অনুভৱ পাবা তুমি মোবাইল সেই ইনষ্টাগ্ৰাম পেজ কেইটাত জানো এইটো ফিল পাবা।
হয় ঠিকে কৈছা ঠিকে। বাৰু আজি যথেষ্ট হয় হয় যথেষ্টখিনি ভাল লাগিলে তোমাৰ লগত কথা পাতি। ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম হয় আজিলৈ সামৰিছোঁ। হয়।